কি কৰি আছাঁ।
শুনিছো অ শুনিছো শুনিছো কোৱা
কি কৰি আছা।
এনেই বহি আছিলো ৰবা কোৱাচোন।
উম চাহ খালা।
অহঁ খালো ৰবা তুমি খালানে নাই।
খালো ৰবা তোমাৰ খবৰ ভাল।
উম আছো আৰু তোমাৰ কেনেকুৱা।
মোৰো ঠিকেই আছে দিয়া কিবা কামত ব্যস্ত আছিলা নেকি-
নাই নাই কোৱাচোন কিয় বা ফোন মাৰিলা আজি।
অ মই ভাবিছো যে আজিয়ে আমি এটা বিষয়ৰ ওপৰত আলোচনা না কৰিম
অ হয় নেকি দিয়া কোৱা কি বিষয়ে বা কথা পতা
মই ভাবিছিলো আজি আমি ফোনৰ উপৰত কথা পাতিম। যিহেতু ফোনটো আমাৰ বাবে মানে আজি কালি অ, মানে না আমাৰ হাতত ফোনটো নাথাকিলে যিহেতু আমাৰ জীৱন টো আজিকালি আধৰুৱা জেনেই লাগে। নহয়নে বাৰু?
অ এইটোতো তুমি ঠিকে কৈছা কাৰণ অ আজিকালি নো কোনে পাৰে ফোনটো লাগে। ভালতে হওক বা বেয়াতে হওক আমাৰ ফোনটো নহলে নহয়। আৰু ফোনটো থকা কাৰণে আমাৰ বহুত সুবিধা হৈছে দিয়াচোন।
ছা দিয়া তুমি যিহেতু আজিকালি মানে কিবা এটা কাম কৰিব লাগিলে ফোনটোয়ে ব্যৱহাৰ হয় বেছিকে। ত' আমি অনলাইনত সামাজিক মাধ্যমত যিহেতু আমি বজাৰ কৰিব পাৰোঁ বা আমি সমাজি অনলাইনত পে'মেণ্ট কৰিব পাৰোঁ। ত' সেই এনেকুৱা মানে বিভিন্ন কামতে আমি মানে অ মো মোবাইলটোৰ ব্যৱহাৰ কৰোঁ।
উম ত তাকে তো ঠিকে কৈছা। আজিকালি মানে ফোনটো আমাৰ কাৰণে বহুত সুবিধাৰ কাৰণ বস্তু দিয়াচোন। কাৰণ চাবা আমি আজিকালি পঢ়া শুনাত কাৰণে কিবা এটা নোৱাৰিলে বা কিবা এটা কিবা হ'লে আমি ফোন টো ব্যৱহাৰ কৰো। ফোনটো এ এ মানে বহুত সহায় কৰিছে ই ই আমাক। কাৰণ আমাৰ এই নজনা বহুত বস্তু আমাক ই শিকাই দিয়ে বা আ মোৰে এনেকুৱা হয় দিয়াচোন মই কেতিয়াবা কি হৈ হৈ জানা মই পঢ়ি আছো পঢ়ি থাকোতে মই হঠাৎ কিবা এটা বস্তু মই নোৱাৰিলো মই বা মই বুজি নাপালো, এতিয়া মই আৰু আজিকালি চোৱা আজি কালি দিচ্কনাৰী কোনো এনেকৈ নুখোলে। আগতে কি আছিল কিবা এটা বস্তু নোৱা ৱাৰিলে আমি দিচ্কনাৰীখন খুলি চাইছিলো। কিন্তু এতিয়া এনেকুৱা নহয়। কাৰণ এতিয়া আমাৰ ছেট জী পি টি আছে, গুগ'ল আছে, মেটা আছে ইহঁতক সুধিলে আমি লগে লগে পায়ে যাও। আমি ইমান এটা বিচাৰিব নালাগে। ত' মই সেইটোৱে কৰো। মই কিবা এটা নোৱাৰিলে মই ছেট জী পি টি হওঁক বা গগুলতে হওক মই চাই লও বা মই সেইটো অ জল্দি জল্দি মানে বুজি লওঁ।
আমি ঠিকেই কৈছা আজিকালি যিহেতু মোবাইল ফোনটো আমাৰ পঢ়াৰ ক্ষেত্ৰতে হওক বা অন্য ন্য কিছুমান ধৰ বস্তুতে হওক ত' আমি সেই তাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ধৰি লোৱা আজিকালি মানে ধৰি লোৱা আমি কবাত অ বাহিৰত থাকিলো ত বাহিৰত থাকিলে মানে কি হয় যিহেতু কিছু কিছুমান ল'ৰা ছোৱালীয়ে ভাত ৰান্ধিব নাজানে ত' তেনেক্ষেত্ৰত মানে তাহাঁতেও মানে মোবাইল ফোনটো বহুত সহায় কৰে। যিহেতু আজিকালি ইউটিউবত, বহুতেই ভিডিঅ' বনাই দিয়ে কেনে কেনেকৈ কি কৰিব লাগে। ত' তাৰে পৰা চাই হ'লেও তাত। নিজৰ পেটটো ভৰাব পাৰে। তাৰ পৰা বস্তুটো মানে শিকি বা বনাই। বা অকল ভাত বনাইয়ে নহয় অন্য কিছুমান বহুত মানে এনেকুৱা বস্তু থাকে। ধৰিলোৱা হাতেৰে আমি কিবা বনাও। ধৰিলোৱা কুৰ্চাৰে আমি কিবা বনালোঁ বা কাগজেৰে কিবা বনালোঁ, মানে সেনেকুৱা বস্তুটো মানে আমি তাৰে পৰা মোবাইল ফোনৰ পৰা শিকিব পাৰো। তাৰ বাবে আমাৰ মানে মোবাইল ফোনটো বহুত মানে উপকাৰী।
উম ঠিকে কৈছা আৰু চাবাচোন আজিকালি অ মানে অ কেতিয়াবা এনেকুৱা হয় নে পঢ়ি থাকিলো পঢ়ি থাকিলো মানে কিন্তু মানে পঢ়িব পিছত মন নোযোৱা হৈ গ'ল। ধৰা মই কিবা এটা মুখস্থ কৰি আছো বহুত দেৰিৰ পৰা। মোৰ মুখস্থ হোৱা নাই কিন্তু কাৰণ মই সেই বস্তুটো বুজ বুজি পোৱা নাই ত' মই এতিয়া কি কৰো?
মানে সেইখিনি সময়ত কিছুমানে কি কৰে জানা নে মোবাইল ফোনটো উলিয়াই ত তেওঁলোক মোবাইল ফোনটোত বেলেগ ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয়। এই
ইনষ্টাগ্ৰাম হওঁক ফেচবুক হওঁক সেইবিলাক চলোৱা কৰে। কিন্তু আমি সেইখিনি সময়ত কি কৰিব লাগে জানা কাৰণ আজিকালিতো জানা ইউটিউবত বিভিন্ন মানুহে এনেকুৱা মানে পাত বিলাকৰ আহ এনেকুৱা বুজাই পেলাক মানে ইউটিউবত দিয়ে দিয়ে। ত কি কৰিব লাগে যদি আমাৰ কিবা এটা মুখস্থ কৰিব মন নাথাকে। আমি স সময়ত ইউটিউবত বা এনেক গুগলত যাই কিনে চাৰ্চ কৰি পেলাই আমি সেনে সেই টপিক টোৰ ওপৰত আমি কিবা নহয় কিবা এটা ভিডিঅ ওলাই পেলাই আমি হেইটো চাব লাগে। বা আমি বুজি লব লাগে কেনেকুৱা কি তেতিয়া আমাৰ পঢ়াতো সহায় হৈ গ'ল। আৰু এ মানে ধৰা আমাৰ সেইখিনি টাইম যে পঢ়িব মন যোৱা নাছিল মুখস্থ কৰিব মন যোৱা নাছিল। সেইখিনি তাৰ মানে ফোনটোতো মানে চালো। বা এনেকুৱা কিছুমান হয় আজিকালি কিমান জেনেৰেল নলেজৰ বস্তু বহুত পায়। আহ কি বুলি কয়। অ মানে ধৰা আজিকালি কুইজ, কিবা কিবি কিমান জেগাত পতা হয় যত আমি বিভিন্ন ধৰণৰ প্ৰাইজো পাওঁ। ত' আমি সেইবিলাক যদি গুগল হওক এ ইউটিউব। এইবিলাকত আমি যদি চাওঁ আমাৰ নিজৰ কাৰণে ভাল নে কি কোৱা।
ঠিকে কৈছা দিয়া আহ আৰু যিহেতু অ আজিকালি ল'ৰা ছোৱালী বোৰে বাহিৰত যায়। যাই পৰে তো তাহাঁতৰ মানে কি হয় যিহেতু মাক দেউতাকৰ পৰা মানে বহুত দূৰত থাকে। তাহাতৰ তো মানে অ এনেকৈতো সদায়তো লগ কৰিব আহিব নোৱাৰে। ত তেতিয়া আমি মোবাইল ফোনত। আমি ভিডিঅ' কলৰ জৰিয়তে কথা পাতিব পাৰোঁ বা এনেকুৱা অনুভৱ হয় যে আমাৰ যে আমাৰ মা দেউতা আমাৰ নিজৰ সন্মুখতে থিয় বহি আছে। ত হেনেকুৱা আমাৰ অনুভৱ হয়। ত তাৰ ক্ষেত্ৰতো মোবাইলটো বহুত বেছি আমাক সহায় কৰে। ত এনেকৈ তুমি ক'লাই যে আমি পঢ়াৰ ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰিব পাৰো। কিবা ন নাজানিলে পতককে ওলাই পেলে চাব পাৰো ভিডিঅত বা অন্য কিছুমান বস্তুও ধৰি লও নাজানো। আমাৰ কিছুমানে ধৰি লোৱা বেংকৰ কাম নাজানে পইচা চইচা ওলোৱা সেইবোৰ। নাজানে ত আমি মোবাইলত এ চাব পাৰো ভিডিঅত বা কিছুমান বেলেগ কাম মান আমি চাব পাৰোঁ মোবাইলত ত' মানে সেনেকুৱাকৈ আমি ভাল ব্যৱহাৰ কৰিব পাৰোঁ। মোবাইলটোৰ।
উ ঠিকে কৈছা সিটো ল সি। টো আমাৰ নিজৰ ওপৰত কথা এতিয়া ধৰা আমি ইমান সময়তো আমি ভাল খিনি কৰোৱ। কিন্তু চাবাচোন এতিয়া কি হয় জানা কিছুমানে মোবাইল ফোন টো বেয়াতে ব্যৱহাৰ কৰে ধৰা পঢ়িব কাৰোবাৰ মন নকৰ ওলালে ইনষ্টাগ্ৰাম ফেচবুক লালে এ পাঁচ মিনিট মোবাইল টো চাম বুলি কৈ কেনে কেতিয়া এঘন্টা দুঘন্টাই সিহঁতে খেদালে গমেই নাপালো। ত অ আমি সেনেকুৱা কৰিব নালাগে আচলতে আমি কাৰণ সেইটো চাবা এতিয়া যদি আমি এনেদৰে সময়বোৰ অপচয় কৰি থাকো কাৰো একো নাযায় না বেলেগৰ যাব না কি হব, আমাৰ নিজৰ বেয়া আমি নিজৰ ক্ষতি কৰি। ত আমি সেইটো বুজিব লাগে। এনেকুৱা নহয় যে কোনোবাই আমাক কিবা কৈছে ঘৰৰ পৰা গালি দিছে সেই কাৰণে আমি পঢ় লাগিব। বা আমি নিজৰ কাম খিনি কৰিব লাগে আমি নিজৰ কাৰণে কৰিব লাগে আচলতে, আৰু আজিকালি এ তুমিতো জানাই গেম কিমান গেম ওলাইছে বিভিন্ন ধৰণৰ গেম ওলাইছে ত' সেইবিলাক খেলি পেলাইও বহুতে, নিজৰ পঢ়া শুনা এৰি দি দিয়ে। আৰু এটা সময়তো তুমি চাগে শুনিছিলা ফ্ৰী ফায়াৰ গেমৰ কথা, যোনটো কাৰণে কিমান লৰাই চুইচাইড কৰিছিলে ত মানে এনো এনেকাকৈ মোবাইলৰ প্ৰতি মানে হে মানে মোবাইলৰ কাৰণে ইমান পাগল হ'ব নালাগে যে আমি নিজৰ জীৱনটোও মানে পাহৰি যাওঁ যে আমি মানুহ হয় আমি আ মানে মোবাইলটো সেইটো কাৰণে আমি নিজক মাৰি পেলাব নালাগে।
তুমি ঠিকে কৈছা দিয়া, যিহেতুকে আজিকালি মানে হাতে হাতে চবৰে মোবাইল থাক কে ত এনেতো আমি স সকলোৱে ব্যস্তই থাকো কামত, কিন্তু আমি যিখিনি সময় পাওঁ সেইখিনিতো আমি মানে অ মোবাইলটোৰ লগত ব স্ত হৈ থাকোঁ, মোবাইলটোত কিবা কিবি চাই থাকোঁ, বা ভিডিঅত মানে আমি পৰিয়াল বৰ্গৰ পৰা আমি আঁতৰি আহো, ধৰি লও আহ আমাৰ তেনেকুৱা হয় কেতিয়াবা যে, আমি সদায় একেলগে বহি থাকো কিন্তু আমি আমাৰ হাতত থাকে মোবাইলটো, যাৰ ফলত আমি নিজৰ পৰিয়ালৰ লগত আমাৰ মনৰ কথাবোৰ কব নোৱাৰো বা তাহাতৰ লগত কথা পাতি মানে সময় সময়বোৰ ক - টাব নোৱাৰোঁ, তাৰ ফলত পিছলৈ আমাৰ আ আমাৰ আ কেতিয়াবা আমাৰ পিছলৈ ভাবিলে এনেকুৱা অনুভৱ হয় যে, আমি আগতে যদি এনেকৈ ধুনীয়াকৈ মানে একেলগে থাকিলো হয়, আহ কথা পাতিলো হয়, নিজৰ অ কথা ত তৃতীয় মানে মোবাইলটো চোৱাৰ সলনি যদি আমি এনেকৈ, অকণমান মানে নিজৰ ঘৰৰ মানুহৰ লগত বা লগ বন্ধুৰ লগত লগ হৈ কথা পাতো ত' উম সেই সেইয়ে আমাৰ পিছলৈ আমাৰ মানে এনেকুৱা হৈ যায়
সেইটোৱেতো এতিয়া আহম যিহেতু আমি সকলো বুজি পাওঁ, আমি নিজৰ ভালতো নিজৰ বেয়াটো নিজে ভাবিব লাগে, কোনোতো আমাক আহ হয় আমাক মা- দেউতাক গালি পাৰিব বা ক মানে পঢ়িবৰ কাৰণে কৈ থাকিব কিন্তু, বেলেগে কলে নহব আমি নিজেও কৰিব লাগে, কাৰণ চাবাচোন কিছুমান ল'ৰা- ছোৱালী কি আছে ছে, অ অনলাইন ক্লাছ কৰিম বুলি বা কিবা এটা লিখিম বুলি কৈ পেলাই মোবাইলটো ব্য ৱহাৰ কৰি থাকে, আ মানে আ তাকো চচিয়েল মিডিয়া ত এনেকুৱা কৰাতকে আমি সেইখিনি সময়ত নিজৰ কাম খিনি কৰি দিব লাগে আমি অ মানে সময়ো কাৰণ যিহেতু বহুত মূল্য আছে আমি গোটেইখিনি কথা বুজিব পাব লাগে। আহ যিহেতু আমি মানুহ শ্ৰেষ্ঠই হয় সকলো জীৱতকৈ, ত আমি আহ নিজে বুজি পাব লাগিব, নিজে জানিব লাগিব, আমি কি কৰি আছো কি কৰা নাই?
কৰা নাই? ঠিকে কৈছা, দিয়া তুমি একেবাৰে ঠিকে কলা পিছে আজি এই বিষয়টোৰ ওপৰত কথা পাতি খুব ভাল লাগিল, তোমাৰ বা কেনে লাগিল?
মোৰো ভালে লাগিল। এনেদৰে কথা পাতি পেলাই ভাল লাগি দিয়াচোন, কেতিয়াবা লগৰবোৰৰ লগত কিবা এটা বিষয় এনেকুৱা বিচাৰি লৈ পেলাই যিহেতু আমি কথা পাতি থাকো অপচয় এনে মানে এনে আলটু ফাল্টু কথা পাতাতকে এইব এনেধৰণে কথা পাতি ভাল পাতাটো ভাল আৰু।
ঠিকে কৈছা দিয়া, তেতিয়াহলে আজি ইয়াতে আৰু
উম ঠিক আছে ৰাখিছো দিয়া।